ভাত খালি?
ভাত খালোঁ।
অ' কিহে খালি অ' আজি, আহিছহে, মইও খাই উঠিছোঁ, তই কিহে খালি, উম তই কাম, কি কাম কৰিলি অ' আজি।
হে কাপোৰ অলপ ধুলোঁ, ঘৰ মচিলোঁ, ঘৰটো সদায় মোচা যায় বাৰু।
কাই মছা যায় অ'!
অ' উ কাপোৰ অলপোঁ ধুলোঁ বতৰ তো আহিলে, আকৌ কাপোৰ সোমোৱা ওলোৱা একে কৰি আছোঁ আজি।
সেইবাৰ কৰি থাকোতে আজি টাইম গৈছ ন?
অ' আজি মোৰ কাপোৰ গাল ধুই লৈ পেলাই, গোটেই ঘৰ গাল বিচাও লাগিলে গাত, একেবাৰে গোটেই বিচাই
আহ ক'লা পিছাটো বহুত হৈছে যে
চেক। ঘৰৰতো চাহকে চুক কাণ মাৰি গোটেই হাৰুতে গোটে বিচায়ে একে দবলা দবলি কৰি পেলালে আৰু। উম!
অ' এই হেৰি এটা উ পিন্ধি ল, কলগছৰ যে
পিন্ধিছো, উম! উম! কাপোৰ সোপা এবাৰ উলিয়াইছো, এবাৰ সোমাইছো, মোক পতককে ধৰে। কৰ্কত।
কল্প?
কৰ্কট।
কৰ্কত!
উম! উম!
চোৱা নামৰ নে? মাতাৰ নামটো, ত চোৱা নামটো হিমা জান। অ'!
অ'হ।
উম, কাৰ হ'ব নালাগে। হে গ'ল দে, একো নহয় দে এবাৰ দুবাৰ চবেই কৰে। তাপা হেৰি উম কি বুলি কয় কা অ' এয়া, মই আজি আকৌ হেৰি বনালোঁ, মাছে জাতি লাৱে, বিলাহীয়ে।
অ মোৰ জাতিলাও খালে চৰ্দি লাগেচোন।
হয় নেকি?
মোৰ জাতিলাও খাবই নোৱাৰো ইমান চৰ্দি লাগে। অ'! আমাৰ জাতিলাও জাতি, কিনি আনিছে নে জাতিলাও কি?
আমি কিনি আনো এটা ত্ৰিশ টকা, চল্লিশ টকা লৈ।
অ'! বোৱাৰীজনী গ'তে, আমাৰ এইডোখৰত বাও বান্দৰৰ পৰা নহয়। ওচৰ বোৱাৰীজনীয়ে দিয়ে নহয় আগতে। কেতিয়াবা কাটি দিওঁগৈ। মালিকে খায় বাৰু মই খালে চৰ্দি লাগে সেইকাৰণে খাবলৈ ভয়ে লাগে।
উম, জাতিলাওটো খোৱা বহুত ভাল আকৌ। আমি আগতে, ইমান বুজি নাপাইছিলোঁ। এতিয়া যে, জাতিলাওটো ইমানে ভাল নহয়, শৰীৰৰ ভিতৰৰ মানে, ফেট বিলাক ফেটি লিভাৰ এইবিলাক নহয় মানে। জাতিলাওটো খাবই লাগে মানুহে।
খাব লাগে। কিন্তু, মোৰ যে চৰ্দি হৈ চাইনেচৰ প্ৰব্লেম যে মোৰ।
অ'! তই নেখাবি আৰু দে। উম, নহ'লে। এতিয়া এটা প্ৰব্লেম ভাল হ'লে, অ'! এটা প্ৰব্লেম হ' ভাল হ'ব। আকৌ এটা হ'ব হয়।
মাছৰ সতি মাছৰ মাছ, চাছ বনালে সৈতে খাওঁ। কেতিয়াবা খাই দিওঁ। কিন্তু, এনেই পায়ে খাব নোৱাৰোঁ আৰু। এনে আজিলে কেনেকুৱা থাকিলে কেতিয়াবা গৰুকে দি দিওঁ আও উপায় নাই।
অ'! গৰু আছে যে গৰু গৰু কেইটাও পেট ভৰক। হয়।
এনেই পাওঁ আৰু।
অ'! গাঁৱত আও এনেই এনেই লাগে মানুহৰ ঘৰত আও।
উম, এনেই পাওঁ যে। এনেই পোৱা বস্তু এনেই যোৱা নিচিনা হয় আও।
এনেই যোৱা নিচিনা হয়। অ'! অ'! সেইটোৱে, নালাগে বোলে তাইক গম পালি। ভয় কৰিছে নালাগে হা!
আজিকালি মানে সেই যে এয়া বেজি, বেজি দি দি দিওঁ ডাঙৰ কয়!
নহয়। অ'! অ'! হে নহয় অ'! অ'! এ, বেলেগ এটা দে কিবা এটা দে তাৰপা বেজি দিয়া মানে, কিহত বেজি দিয়েগৈ।
কিয় কিনা, কিনা জাতিলাওটো বহুতে, বেজি দি, দি ডাঙৰ কৰি দিয়ে, বেপাৰী বিলাকে।
অ'! উম!
অকমানি হৈ থাকিব। তই বেজী বীজাণু কিবা বেজী মাৰি দিব। বেজী মাৰি একে ডাঙৰ কৰি দিয়েচোন। এইবিলাক খোৱা ভাল ন হয়, হে! এই ঘৰুৱাটো খাব লাগে, ঘৰুৱাটো ভাল। এইটো নহ'লে আৰু থৈ দিবিচোন! দুদিন থৈ দিলে গেলি যায়।
অ আকৌ পাবও লাগিব। কিন্তু মই সঁচাকে ঘৰৰ বস্তুতো খাওঁ আৰু দোকানতো খাওঁ, কিনি আনি খাওঁ বজাৰতো একদম বেলেগ লাগে খাবলৈ বস
বজাৰ পাচলি তো বহুত বেলেগ।
সে চবজি, যিকোনো চবজি, অ উম খাই দিয়া থাকো। তাই আহিবি ক নেকি। অ, আমি যামগৈ আৰু ন।
কবাত গৈছ আও।
অ আহিছো আহিছো। এ ৰহাত গৈছিলো, ৰহাত আহিছিলো কাম এটাত। আহোতে মানে ইয়াত, কপাহেত এবাৰ বোলো সোমাই যাও বুলি সোমালো।
অ কপাহে পালিগে মানে।
যাওঁতে বোলো এপাক সোমাই এ যাও বোলো আহিছো যেতিয়া বোলো। হাকটা বনটো বদিলো হ লগা হা জাতিলাও বিলাহী, উম তাকে বনালে মায়ে মই বনালো নহয় আৰু মায়ে বনালে। হটা প কৰিলোৱা মানে দুজনে
যে তহঁতৰ আকৌ উম কপাহেবিলাকৰ হেৰি আছে দে, বা ঘৰৰ পাচলি পাই।
পাই ন! কিন্তু ইহঁতৰ এইখিনিত দেখা নাই কৰ'বাত ক'ৰবাত পাই চাগৈ।
পায় তাত ঢেৰ থাকে থৈবা।
আজিকালি কমিল আগত নিচিনা নহয়।
কাম আছে কাম কৰি লৈ মানে মায়ে মায়াৰ ঘৰত
অ অ সেইটোয়ে, বেলেগ গাড়ীত অহা হয়, সেইটো সুবিধা বেলেগ কাম গাড়ী হলে আকৌ সিহতক আক আহি লতি ঘতি হয় যে ন, তেতিয়া অহা নাযায় আৰু। সুবিধাটো হয় আৰু নিজৰ গাড়ী উৰা থাকিলে, অঁ নাথাকোতে ত আমিও কষ্টৰে কৰিছিলো তেতিয়াও কষ্ট কষ্ট কৰি কৰি ফালে, আজিকালি কষ্ট নহয় দে। আগৰ নিচনা তম তমবিলাক যে আজিকালি পোৱা যায়েই য'তে ত'তে।
বৌ চব অকণমান টমটমত নুঠৱে।
ভালে কম, উুঠিবই নালাগে
মই যে অলপ বাদ যে, এয়া পা ধৈ ল, এতিয়া ধৰি ল ন কপা এপা বজাৰ হলো, বজাৰ সমান বাট অলপমান উঠোৱে টমটমত।
ময়ো তেনেকুৱা অঁ! এইকণো আমি আগতে স্কুলত খোজকাঢ়িয়ে যাওঁ। হয় ক'ত নু দমদম আছিলে! কিয় দিওঁগৈ ময়ো তেনেকুৱা। ময়ো সে তেনেকৈ পইচা বাচাওঁ নহয় মোৰ পোৱালীকেইটাই একেবাৰে হয় মামি দ টকাৰ লগতে একেবাৰে তুমি সনে সিমান ভাবি থাকা মই কৈছোঁ ভাবিবই লাগিব বোলো।
উম দছ টকা নহ পইচাটো পইচাটো কথা নহয়, দেহটোও ভাল নহয়।
মোৰ পেট নিজৰ শৰীৰৰ কাৰণে ভাল অ, পইচাটো বাচছে দে, পইচাটো আকৌ দহ টকা এটা বাচিলোও আমি কিবা এটাকৈ কিনিব পাওঁ হয়, জলকীয়া কেইটামানে কিন্তু চব খোজ কঢ়াটোও হয় শৰীৰটো কাৰণেও ভাল দুইটা ফালে ফাইদা।
মইতো পায়ে খোজে কাঢ়ো। মই একদম ম যাবলৈ টানে পাওঁ গাডীত। কিছুমানে কয় অ হেৰি টেম্পু খনতে উঠি আহিলেও হয়। এ নালাগে দে ম ভাল পাওঁ খোজ কাঢ়ি খোজ
সেইটোৱেটো আগতে তেনেকেই কিমান কষ্ট কৰিছিলে। মানুহে খোজ কাঢ়ি কাঢ়ি। গাড়ীত নাপ
অ আমাৰ বেংকলৈ যাব লগগীয়া হলে সেই ইমান খিনি বাতে যে মই বেংকলৈ যাবলগ হলেও মই তেনেকে খোজ সেয়ে যাওঁ আকৌ আমাৰ বজাৰ আহে অ গাৱলীয়া বেংক। তাৰ পৰা আকৌ এনেই বজাৰ চজাৰ মানে সেই হেৰ এডোখৰ পই আনো যে বজাৰ খোজ কাঢ়িয়ে যাওঁ কিবা কাম এটা হ'লে মই খোজকাঢ়িয়ে যাওঁ। অকলে অকলেই খোজ কাঢ়ি যাওঁ।
অ অকলে যোৱাই ভাল দে লগ লগত এজনী গলে টাইম বেছিহে লাগে। য'তে নাযাত পাইলৰ ৰওঁ কালও ৰয়। আক অকণ কথা পাতি পাতি আহোতে খোজ কাঢ়ি
ভা আছিলে ভাং আছিলেও যাবলগীয়া হলে মই খোজকাঢ়িয়ে যাওঁ মই ইমান হেৰি নহয় একে বেছি হ'ব লাগিলে কেতিয়াবা বেছি গা বেয়া লাগি থাকিলে তেতিয়া গাড়ী, যাওঁ
উম ভালেই কৈছ দে ভাল লাগে আকৌ আৰু অভ্যাসটো থাকিব তই আগলৈও পাৰিবি খোজ কাঢ়িব। এতিয়া নহয় এতিয়া পৰাাই যদি তই সেনেকে গাড়ীত উঠি উঠি যা অকন অকণ বাটতে আগলৈ তইে আৰু কৰি নোৱাৰিবি।
এ বহুত সুষ্ট গালাগ
মই কৰি মই খোজ কাঢ়িব পাৰো শ কাঢ়িবই লাগে মই আগতে খুব খোজকাঢ়িছিলোঁ মানে হ এতিয়া হে কেইদিন সময়ত পোৱা নাই যে মানে এয়া মই অ শৰীৰটো কাৰণে ভাল আকৌ সৰিয়হণে মানে আজিকালি ভাবি গৈ লে মানে
আজিকালি কত বেমাৰ হয় ফেটি লিভাৰ মানু মানুহ বিলাকৰ ফেটি লিভাৰ চুগাৰ বেছি হ'ব লাগছে ন বেছি
সেইটো বেছি হ'ব লৈছে কিয় জানেনে মানুহ বিলাকে যে আগতে মাংস হয় বা সময়ত খায়। হয় এতিয়া মানুহে ডেইলি মাংস, থ খোৱাৰ নিচিনা হ'ল
আমি নেখাওঁ দৰে
তহঁতি নেখাও ন
নেখাওঁ, আমি এসপ্তাহ মন দহ জমৰ খাম মাংস।
সেইটো সেনেকেই খাবি, সেনেকে মাংস বিলাক দুদিন হতে খালী ভাত খাবই নোৱাৰো, দুদিন কিবা এটা হবহে আকৌ মাংস, মাছ আনিবই, এইবিলাক খাই-খাইহে বেমাৰ বিলাক হৈছে।
আজিকালি পুখুৰীতো, আজিকালি ফিচাৰীতো মাছ বিলাক যে খাবলৈ যানা বেপাৰী বিলাকে বেচে কিমান ক'ত দানাত? দিয়ে, সেয়া মাছ খোৱাও ভাল নহয়, যদি নিজৰ ঘৰত লোকেল, অ, সাৰো দিয়া আকৌ, নিজৰ ঘৰত অ, নিজৰ ঘৰত লোকেল মাছ যদি
অ, এই বাহিৰা কিনা মাছ সোপা খাই থাকি একো লাভ নাই নহয়, মানুহে ভাবি বেয়া মাছ খাই আছো, মা
অ, আমাৰ এই তেতিয়া বানপানী, তেতিয়া বানপানী আহোতে আমি মাছ ধৰি-ধৰি খাওঁ, সেই তেনেকুৱা মাছবিলাক খাব লাগে। বানপানী আহিলে আমি মাছ, আমাৰ পুখুৰী, আমাৰ পাছফালে মাছ ধৰি-ধৰি আমি খালো, বহুত খালো। আমাৰ বানপানী আহিছিল যে, হেৰি চনত অহ তেতিয়া আমি মাছ, বহুত মাছ ধৰি-ধৰি খালোঁ।
অ, ভাল লাগে আক ন, নিজে ধৰি যেনেকে খাবলৈ, ধৰিবই ভাল লাগে।
অ, নিজে ধৰোগৈ মই। ঊমহ
ধৰিব ভাল লাগে আক, হয়নে?
অ, ধৰিব ভাল লাগে আক, মহ জোক সোপা একেবাৰে গাটে সাৱটি-সাৱটি ধৰে।
মহ ম জোক বিলাকে
তেওঁ জাল পাতোগৈ, তেওঁ জাল পাতোগৈ, ভয় নকৰো, তেওঁ জাল পাতোগৈ মই।
সাপ-চাপ লাগে নেকি?
সাপ লাগে কেতিয়াবা, সাপতো এ ধৰা একো নকৰে এইটো সাপে, এইটো হেৰি মাছ খোৱা সাপহে।
আহ অ
এই আমাৰ প পথাৰতো পানী হওঁতে যে, মাছ ধৰিবলৈ যায় যে, মতা মানুহ বিলাকো যায় ন, মই মতা মানুহ লগতে ম মই জাল পাতি থাকোগৈ। বৰ্তমান আমাৰ-আমাৰ মালিকে, আমাৰ মালিকে নেনামে পুখুৰী পে পানীত। এনে বেয়া পায় ধৰিবলৈ সেইবিলাক, মই জাল পাতি ভাল পাওঁ, মাছ ধৰি ভাল পাওঁ, সেইকাৰণে মই জাল পাতোগৈ।
অঁ
কথা পাতিম আঁও দে।
আহ দে হ'ব দে
উম
হ'ব দে
উম